হেল্ল' হেল্ল'
অ' হেল্ল'
কিবা মাত ওলাই আছে তোমাৰ কত থাকা তুমি ইমান মাত ওলাই থাকে যে
অ মোৰ ফেনৰ আৱাজটো অলপ বেছি মানে
অলপ কমাই দিয়া আমাৰ কথা পতাত অসুবিধা হয় নহয়
উম এতিয়া
অ', এতিয়া তোমাৰ মাতটো শুনিছো দিয়া ভালদৰে কি কৰি আছিলা
মই অলপ এক্সাৰচাইজ কৰি আছো
ব্যায়াম কৰি আছিলা
য়েচ ব্যায়াম।
হয় কি ব্যায়াম কৰিছা অ'
পুছাপ চিলিং
কি হয় এইবোৰ? বুজি নাপাও নহয়, কেনেকে কৰে?
এইটো বুকদান বুলি কয়
হয় নেকি আৰু?
হয় আৰু এটা চিলিং আছে যত মানুহ বিলাক অলপ ওখ টাইপ হৈ যায় ন
অ এনেকে এনেকে ধৰিব লাগে ধৰি পেলাই উপৰ মুৱাকে যাব লাগে ন? হয় হয় থিকে আছে দিয়া আৰু কি কৰিলা তুমিতো চাগে তোমাৰ স্বাস্থ্যৰ প্ৰতি বহুত সেই কৰি থাক ন প্ৰতিকাৰ কৰা স্বাস্থ্যৰ প্ৰতি
অলপ চলপ নিজকে অলপ অ' ভালকে ফিটিং ৰাখা ফিট ৰাখাটো বেছি ভাল।
অ' নিজকে স্বাস্থ্যটো ভাল ৰখাত সুস্থ ৰাখিব লাগে সেইটোয়ে উম সুস্থ ৰাখিব লাগে
উম যিম যাও মই
হয় নেকি, কি-কি ব্যায়াম কৰা তাত যাই পেলায়।
তাত যাই কিনে মই চিলিং মাৰো পোচাপ মাৰো পুশ-আপ বুকডান বুলি কয়। অ' তোমাৰ মাতটো ভালকে অহা নাই
মানে বুকডান মানে কি?
কি কলে?
পুশ-আপ মানে কি?
পুশ-আপ হ'ল বুকডান।
অ' বুকদান আৰু কি কৰা
আৰু এইবিলাক মই চেষ্ট মাৰি দিওঁ
অ', বাকি দৌৰা-দৌৰি কৰা নে নাই?
অ' দৌৰা কৰোঁ মাজে সময়ে ৰেগুলাৰ নহয় সদায় নহয়।
ক'ত দৌৰিব জোৱা তুমি
দৌৰ মানে আমাৰ পাহাৰৰ ওপৰতে যাওঁ
পাহাৰ তোমালোকৰ ওচৰত পাহাৰ আছে নেকি কোনখন পাহাৰ অ' মই চোন দেখা ফানি
অ' পোৱামক্কা পাহাৰ বুলি কয়।
সেইখনতো তোমালোকৰ ওচৰত নপৰে দিয়াচোন অলপ অলপমান দূৰত্ব হয় আৰু
ওচৰতে আমাৰ ক'ব গ'লে তাৰ নাজৰা বিলাক ভাল লাগে তাৰ ভিউটো তাৰ যোনটো সৌন্দৰ্য সেই সৌন্দৰ্যটো ভাল লাগে
হয় নেকি পুমক্কা কুন ফালেদি যায় ন মই গই পোৱা নাই
আহিবা আহিলে গম পাবা কেতিয়াবা।
নহয়-নহয় কেনেকে যায় তোমালোকৰ হাজোৰ পৰা কোনফালে যাব লাগে
হাজো আপুনি একদম মেইন চক যেতিয়া মাধৱ মন্দিৰ নাপাওঁতে আপুনি পোৱামক্কা চক বুলি প্ৰথমতে পাই যাব। উম, আমাৰ ইয়াতে পঞ্চতীৰ্থ আমাৰ হাজো খন হ'ল পঞ্চতীৰ্থ বুলি কোৱা হয়
হয় নেকি শুনিছোঁ বাৰু। ইমান ভালদৰে নাজানো কিয় ক পঞ্চ
পঞ্চতীৰ্থ ইহৰ বাবে বিখ্যাত আমাৰ ইয়াতে, এ তোমাৰ হ'ল আমাৰ ইয়াতে পাঁচখন আছে তীৰ্থস্থান। পাঁচখন তীৰ্থস্থান আছে সেইকাৰণে আমাৰ ইয়াত পঞ্চতীৰ্থ বুলি কয় হয়গ্ৰীৱ মাধৱ কেদাৰ কামেশ্বৰ পোৱামক্কা সুনিছে চাগে আপুনি।
অহ গৈছো।
হয়-হয় কামেশ্বৰ
মই গৈছো গৈছিলো চাগে তুমি এদিন লৈ গৈছিলা নহয়।
উম, আচ্ছা।
তুমি জানিবা আৰু এইটো কামেশ্বৰ আছিল কি মন্দিৰ আছিলে। মই গৈছিলো আৰু। হয় নিশ্চয় আছিলে চাগে নে কাম দেৱ আছিল নেকি
তোমাক হৈইটো কামেশ্বৰত লৈ গৈছো কিন্তু কেদাৰ আপুনি যাই পোৱা নাই চাগে।
কেদাৰ যাই পোৱা নাই দিয়া কেদাৰ কোনফালে যোয় কেদাৰ মন্দিৰ।
এটা ৰাস্তাতে পৰে কামেশ্বৰৰ পৰা কাৰণ খালি কেদাৰ অলপ পাৰ ৰাস্তাত উঠিব লাগে একা বে
পাহাৰৰ ফালে উ উঠিব লাগে নেকি অলপ ৰাস্তাবোৰ চিধা নহয় আৰু ন।
চিধা নহয় অলপ একা বেকা
মই শুনিছো বাৰু হাজোৰ নাম তোমাৰ গত গুৰুত্বপূৰ্ণ হৈ দি আছো হাজো খনো ইমান ধুনীয়া ধুনীয়া জেগা আছে চাবলে তাতে যে তোমালোকৰ এটা মন্দিৰ মাজত মন্দিৰ আছিল যে তাতে যে ডাঙৰ-ডাঙৰ কাছো পাই ন।
অ' ডাঙৰ-ডাঙৰ কছও পায়।
উম, হম।
কা কাছৰ লগত আপোনাৰ মাছ ক মাধৱ মন্দিৰত অনলি কাছ তই নহয় অনলি মাছো পাই তাতে ডাঙৰ বৰ ডাঙৰ মাছো পায়।
হয় নেকি
তাৰে যিবিলাক ধৰক আপোনাৰ মাছ যেতিয়া মাৰে ন মাছ মৰিবিলাক, তেতিয়া মাছ বিলাক মাৰি কিনে আমাৰ এ বেলেগ ঘৰৰ বাতৰতো একো নিসিজে যদি ঘ ঘৰত আনি কিনে আপুনি খায়।
তেতিয়া সেই মাছটো হ'ল নিসিজে সেইটো কাম কৰ হাজাৰ সিজালো আপোনাৰ নিসিজে এইটো কাম কৰিব লাগিব কেদাৰ মন্দিৰত,
মানে বুজা নাই মানে আপুনি চ ধৰা তুমি হাজৰ মানে মাধৱ মন্দিৰৰ পৰা মাছ আনিলা সেইটো বস্তুনিসিজে আৰু তুমি যদি ঘৰত বনোৱা
না না না এইটো নিসিজে এনেকুৱা মানে ৰহস্যজন কথা এইটো বহুত গুৰুত্বপূৰ্ণ কথা
হয় হয়
অ' তেতিয়া আমি ধৰক
কেদাৰ মন্দিৰত আপুনি মাছ মা এতিয়া মাধৱ মন্দিৰ পৰা মাৰিব মাৰি কিনে কটাৰ মন্দিৰত দান কৰিব তেতিয়া তাতে যেন তাতে অকল, হেৰি নিদিয়ে অকল অল নিৰামিষ নিদিয়ে তাতে অল কেদাৰ মন্দিৰত পঠা মাছ মাংস এইবোৰ বনাব পাৰি।
কেদাৰ মন্দিৰত মানে বনাই আৰু
এই বিলাক বনাই আপুনি দিব পাৰিলে কেদাৰ মন্দিৰত দিব লাগিব
আৰু তোমালোকৰ ধৰা মানে মানে হা মানে তুমি ধৰা এইটো ক'ব খুজ খুজিছা যে তোমাৰ মাধৱ মন্দিৰৰ মাছ অকল কেদাৰ মন্দিৰতে খাব পাৰি
অ কেদাৰ মন্দিতে খাব পাৰি
বেলেগ কতো নোৱাৰি মানে আচৰিত ৰহৈস
আচৰিত ৰহস্য এইটো কোনো হেৰি নহয় আৰু আপুনি শু শুনা পাইছে চাগে এইটোৰ কথা
অ শুনিছো অ শুনিছো শুনিছো অলপ অলপকে শুনিছো। ঠিক ভাৱ নাজানো যদি অলপ অলপ শুনিছোঁ
আৰু এটা কথা শুনিছে চাগে আমাৰ কেইবছৰ মান আগত মাধৱ মন্দিৰৰ মাছবোৰ কোনোবাই বিষ দিছে যেতিয়া বিষ দিছিল অ' যেতিয়া বিষ দিছিল ন তেতিয়া মাছবোৰ ওপঙি উঠিছে ওপঙি উঠাতো বুজি পাইছে
নাই পোৱা?
ওপঙি উঠাটো হল যেতিয়া বিষ দিব উপঙি উঠা মানে আপোনাৰ যেতিয়া বিষ দিব পানীত ত যেতিয়া মাছবোৰ মৰি যাব ন সেই তলৰ পৰা মাছবোৰ পানীত ভাঁহি থাকে ভাহি ভাইি থকাটোক ওপঙি উঠা বুলি কয় যেনেকে আপোনাৰ মেটেকাবোৰ মে হয় হয়
কোনে দিছে বিষ মাধৱ মন্দিৰৰ পুখুৰীত
অ সেইটোতো নাজানো এতিয়া ৰাতিৰ কথা এইবোৰ
কিবা কিবি কেমেৰা অ নাই নিকি?
নাই কেমেৰাটো নাই আমাৰ ইয়াতে
মন্দিৰত আৰু কি কেমেৰা দিবা দিয়াচোন
মন্দিৰত দিব পাৰি ভিতৰত দিয়া থাকে কিন্তু আপোনাৰ পুখুৰীৰ উম দিয়া নাথাকেনো তলত থাকে।
উম অ ওপৰৰ পৰা কোনোবাই ঢালি দিছে চাগে ইমান যে বদমাছ বদমাছ মানুহবোৰ থাকে অ গৈছো গৈছো।
মাধৱ মন্দিৰত উঠাতে কি পায় প্ৰথম প্ৰথম
পিৰি
চিৰি চি বহুত চিৰি পায় ন কিমান চিৰি পায় আপুনি গনিছেনে নাই
নাই নাই গনিব চেষ্টা কৰিলো গণি গণি মানে ভাগৰি গলো গণিবই নোৱাৰিলো কিমানকে গম পাইলো
এনে মই সঠিক জানামতেটো হাণ্ড্ৰেডৰ ওপৰ সঠিকতো মানে ময়ো মানে গম নাপাওঁ এষৰ
এশৰ ওপৰ?
এশ ওপৰ বেছি নহয় আৰু ধৰ এশ এক দুই ইমান হৈ যাব
কি কোৱাহে কিমান গাল চিৰি কোনে বনাইছে অ, ইমান কষ্ট ন' বাপ
এইবিলাক আছিল আগৰ দিনৰ ৰজা।
উম-উম-উম তোমাৰ লগ কি কয় এতো মনিক ক'ত পাহাৰত আছে ন মাধৱ মন্দিৰটো
অহ, য়েচ।
মণিকুট পাহাৰত আছে আৰু তোমাৰ এইটো কোচ কিং কোচ ৰজাই মানে ৰঘুদেৱ নৰা নাৰায়ণে বনাইছিলে তোমাৰ।
ইয়েচ
অ' পোন্ধৰশ সেইই চনত হয় হয় বুলি ক'বা তাৰপিছত তুমি উম তোমাৰ কিবা বুদ্ধ বুদ্ধ বুদ্ধও গৈছিল বুলি কয় ন কিবা এনেকে শুনা শুনা শুনা লাগিছে ন
অলপ চলপ উম
সঠিকভাৱে নহয় দিয়াচোন এইটো পুৰণি কথা যিহেতু কোনেও সঠিকভাৱে ক'ব নোৱাৰে
হয়
আৰু তোমালোকৰ যিটো পুৰীটো মানে ধৰা তাতে দৌল উৎসৱ হয় ন হোলী হয় হোলী হয় জন্মাষ্টমী হয় আৰু বিহুও হয় ন
হয় হয় হৈ থাকে এইবোৰ আপুনি মণিকোজ উৎসৱৰ কথাটো মণিকোজ উৎসৱৰ কথাাটো গম পাই নে নাই
উম মন
আমাৰ মনে কৰি উৎসৱটো প্ৰত্যেক বছৰে হয়
হয় নেকি
প্ৰত্যেক বছৰে হয় জানুৱাৰী মাহত
আত্ছা
গম পাইছি এতিয়া আমাৰ আমাৰ এতিয়া ভুল ভুল
তোমাৰ মাঘ বিহুত যে তেতিয়া মণিকুল উৎসৱতটো হয় ন বিশেষকৈ বাতৰিবোৰত পাই থাকো আৰু
হয় হয় বিহুত টাইমত হয় সেই মণি জ উৎসৱৰ আমাৰ এটা বহুত পুৰণি
এ পৰম্পৰা বুলি ক'ব লাগিব ক'ব গলে
কি কি হয় নো মণিকুট উৎস
মণিকুট উৎসৱত যেতিয়া আমাৰ ধৰক আমাৰ এক্টৰ এক্টনি বিলাকে মাতে ছাত্ৰ সন্থা বুলি আছে ছাত্ৰ সন্থা
তোমাৰ মানে মণিকুট মানে বিভিন্ন বিভিন্ন এ অভিনেত্ৰী অভিনেতাবোৰ আহে ন মানে তুমি ইমান তোমালোকে মানে দেখিছা আৰু অভিনেতা অভিনেতা
হয় হয় আজি ইমানটা বছৰে আমি এনেকে দেখিছো তপনাত যেতিয়া আপোনাৰ পুৰা ষ্টাৰ্ট হ'ব আপোনাৰ পুমক্কা পাহাৰৰ পৰা ষ্টাৰ্ট হ'ব
পুৰা মাধৱ মন্দিৰলৈ
বাপৰে ইমান দূৰ ন
ইমান দূৰ তাকো খোজকাঢ়ি কিনে
তোমালোকৰ অভিনেতা অভিনেত্ৰীবোৰো খোজ কঢ়ে নে
অভিনেতা অভিনেত্ৰীবোৰো আমাৰ খোজকাঢ়ে
তোমালোকে মানে দেখা হ আৰু ভালদৰে ন একদম ওচৰৰে একদম উৎসৱটো ঠিকে আছে দিয়া
কোনো এতে কোনো এতে কোনো হয় হয় কোনো এতে ডাঙৰ সৰু বুলি কথা নাই চববোৰে মানে খোজকাঢ়ি যায়
উম এইটো কিন্তু ভাল নিয়ম বনাইছে যে চবে খোজকাঢ়ি কৰি যিহেতু এইটো উৎসৱ হয় চবে উদযাপন কৰিছে আৰু একেলগে হয় নে
হয় পুলিচ আৰ্মি চক্ৰ বিষয়া এইবিলাক গোটেইবোৰ একেলগে খোজকাঢ়ি গল
সেইকেইদিন মানে বিহুৰ কেইদিন মানে বিৰাট হুলস্থুল হৈ থাকে তাকে আৰু তোমালোকৰ ওচৰত এইবোৰৰ আয়োজন। তোমাৰ আয়োজনৰ হুলস্থুল হোৱাৰ আৰু চাগ বহুত দূৰৰ দুৰৰ পৰা মানুহ চাবলৈ আহে ন। গুৱাহাটী হওক বা আনকি বিভিন্ন-বিভিন্ন ঠাইৰ পৰা হয়। গম পাইছো বাৰু ঠিকে আছে দিয়া।
বুলপুলি চৰাইটোৰ কথা গম পাই নে?